হেল্ল'?
হেল্ল'?
অ হেল্ল'?
অ, কি কৰিছা?
এ আছো এয়া চাহ একাপ খাই এনেই বহি আছো, তুমি?
মইয়ো এনেই বহি আছো, বহুত দিন খা খবৰ লোৱা নাই বোলো ফোন এটা কৰো।
অ, অ। এ চাহ অকণ খালো কাম বন কৰি পেলাই, কৰি মেলি চাহ অকণ খাই পেলাই কিতাপ অলপ আছিলে।
অ'।
কিতাপ খিনি চাফা কৰিলো, অকমান বহুত দিন পৰা চ মানে এনে আনো আৰু চাওঁ তেনেকে থৈ দিও। তাৰ পাছত আজি আকৌ বোলো, কিতাপ খিন চফা কৰোতে চাফা কৰোতে তোমাৰ চিঠিৰ যে খামবোৰ যে আগৰ, ইমান পুৰণা চিঠি পুৰণা চিঠিৰ খাম এটা পালো তাকে ভাবিছো দেই চিঠি মানে? চিঠি বোলা বস্তুটো হেৰাই এ গ'ল, আজিকালি ল'ৰা ছোৱালীয়ে বিলাকে চিনিয়ে নাপাব বুজিয়ে নাপাব চিঠি কি বস্তু?
আজিকালি চিনিয়ে নাপাই। আগতে আমাৰ, মানে এতিয়া মাহঁতৰ দিনৰ বা মাহঁতৰ আগৰ তেনেকুৱা দিনৰ আছিলে কাৰণে আমি অলপ চিনি পাও চিঠি খনৰ কথা বুজি পাও মানে। এতিয়াৰ খিনিয়েনো চিঠি কি বস্তু কি বুজি পাই।
নেপায়।
এতিয়া মোবাইলৰ দিনত, মোবাইলৰ দিনত আৰু চিঠিৰ কাম নাই।
কাম নাই। আজিকালি ল'ৰা-ছোৱালীয়ে চিঠি কি বস্তুটো কি অকৰা লাগি ৰৈয়ে থাকিব বুজিয়ে নাপাব চিঠিক কি বস্তু।
উম, চিঠি কি বস্তু কেনেকে লিখে, কিমান মানে মৰম বা মৰম সোমাই থাকে তাত।
উম।
মানে এতিয়া গম এটা কথা গম পোৱা? এতিয়া মানে ফোনত কথা পতা বা ভিডিঅ' কল কৰি কথা পাতোতেও মানে মানুহৰ মানে যিটো আৱেগ, অনুভূতি বা মৰম সেইখিনি, সেইখিনিতকে কিন্তু সেই চিঠি খন লিখা চিঠিৰ ভিতৰত যিখিনি সোমাই থাকে তাত বেছি সোমাই থাকে মানেহেইবোৰ আৱেগ, অনুভূতিবোৰ। এতিয়াও এনেকুৱা সদায় দেখিয়ে থকা হয়, সদায় ফোন কৰিয়ে থকা হয়, তাত ইমান মানে এটা হেৰি নাথাকে। কিন্তু তাত এ এখন চিঠিত দিয়াৰ পা মানে সেইখন পোৱালৈকে আকৌ তাৰ মানে এ উম তোমাৰ ৰিপ্লাইতটো অহালৈকে কিমান দিন লাগিব আৰু সেইটোত কেনেকুৱা লাগি থাকে চাগে মনতো ন'! কি মানে কেতিয়া আহিব চিঠি উত্তৰটো
সেইটোৱে এই ইমান বহুত দিনৰ মূৰত অপে-অপেক্ষাত যেতিয়া মানে চিঠি হেৰি জানে আহি পেলাই টিলিঙা টো বজাই যেনেকে দিয়ে হি মানে, দেখা আৰু এইবোৰতো আমি পোৱা নাই ধৰা। আমিয়ে পোৱা নাই হ'লেও আমি জানিছো ন' শিকিছো, দেখিছো। অ', দিয়ে সেই কিমান অপেক্ষাত বা। চিঠি খন পোৱা যায় ন' ৰখি থাকে, তাৰো
বেমাৰ-আজাৰ এটা হ'লেওতো তো তুমি লগে লগে খবৰ নোপোৱা। সেই চিঠি লেখি দি কিছুমানৰ চাগে বেমাৰ ভালেই হয়গে আৰু কিছুমান মৰা
সঁচা দেই, চিঠিৰ মাদকতা বহুত সুকীয়া আছিলে দেই।
অ'।
লিখিবলৈও কিবা এটা ভাল লাগি যায় ন', লিখনিটোত যেন সোমাই গৈছা তুমি।
হয় অ'। প্ৰতিটো মানে লাইনে লাইনে যে একে মৰমহে সোমাই আছে।
সোমাই আছে।
বাকী কোৱাচোন।
আৰু সেইটো আছিল। হেল্ল'?
হেল্ল'?
হেল্ল' অ', শুনা পাইছো। তাকে কৈছো অ', অ', অ'। চিঠি মানে চিঠি দিয়া মানে চিঠি যালে পঠিয়াই বা যিমান দিনৰ পিছতে পঠিয়ায়। সেইটো মৰমটো বেলেগ আছিল ন' আগৰ।
বেলেগ বেলেগ অ', এতিয়া মানে সেই ফোনৰ, ফোন আৰু কম্পিউটাৰেও সেই মৰমৰ মানে সেইটো তোমাৰ ল'ব নোৱাৰে মানে সেইটো জেগা ল'ব নোৱাৰে।
উম।
মৰমটো মানে এতিয়া সেই তেনেকুৱা আগৰ মৰমটো নাইকিয়া হৈ গ'ল। নিস্বাৰ্থ মৰম মানে, তেতিয়া মৰমবোৰ নিস্বাৰ্থ আছিল। এতিয়াটো তোমাৰ স্বাৰ্থৰ কাৰণেহে ফোন কৰিব মানুহে?
অ', সেইটোৱে, তেতিয়াতো সেই কোনেনো কিবা স্বাৰ্থ থাকিলে তাত এনেকে চিঠি লিখিয়ে কৰিব। এতিয়া তই ফোনটো কৰা কিবা এটা বিচৰা আৰু তেতিয়া মানে তোমাৰ পইচা এটা দিব লগা হ'লেওতো চিঠিত এই পইচাটো দি তাত পোৱালে। কিমান অপেক্ষা কৰিব লাগে, সেই অপেক্ষাবোৰো চাগে ভাল আছিলে তেতিয়া, মানে মধুৰ আছিলে চাগে সেইখিনিও।
মধুৰ আছিলে। আৰু তেতিয়া চিঠিৰ দিনত মানুহে কেতিয়াও মিছা কথা কোৱা নাছিলে। আজিকালি অনলাইন যুগত মানুহে যিমান মিছা কথা কথা কয়। আজিকালি তোমাৰ এতিয়া সঁচাকে মিছা কথা কয় কিছুমানে।
হেল্ল' উম।
হয়, হয়, ফোনটো মিছা কথা ধেৰ ক'ব পাৰি। এই এইকনত আছোঁ বুলি ক'ত পালাহি বুলি কওঁতে ঘৰত থাকোঁতে নে গৈ ৰাস্তাত বুলি ক'ব।
উম, আগতে চিঠিৰ দিনত
আৰু সেইটো সেইটো বুলিও নহয়, মানে তোমাৰ এনেও বহুত মিছা কথা ক'ব পাৰে ফোনত।
সেইটোয়ে। চিঠি যুগটোৱে ভাল আছিল অ' মানুহৰ নিস্বাৰ্থ নিস্বাৰ্থ মৰম পাইছিল মানুহৰ পৰা।
উম, হ'লেও মানে এতিয়া যেতিয়া এতিয়া এইখিনি এতিয়া চিঠি নাই কাৰণে মানে এইখিনিও সময়ো আমাৰ বাচিছে। এতিয়াতো চিঠি চিঠি যুগ এতিয়া হৈ থকা হ'লেতো কেনেকুৱা লাগে হ'ল হেঁতেন? আৰু চিঠিখন নাই কাৰণেহে মানে আমি চিঠি অনুভৱ মানে অ' অনুভৱ কৰিব পাৰছোঁ। চিঠি খন নাই বুলি, কিন্তু থকা হ'লে চাগে আমাৰ ইমান মানে দুখ নহ'লহেঁতেন।
অনুভব নহ'ল হেঁতেন হয়।
আৰু আৰু এটা গ'ম পোৱা নাই, আজিকালি প্ৰজন্মই মানে চিঠি যিটো মাদকতা সেইটো মানে তেওঁলোকে অনুভৱ কৰিবই নোৱাৰে। আমিতো অলপ হ'লেও পাওঁ। এতিয়া আমাৰ পাছৰ খিনিয়েটো চিঠি কি বস্তু চিনি নাপায়, মানে আমিয়ে কাকো চিঠি আদান প্ৰদান কৰা নাই। এতিয়া আমাৰ পিছৰ খিনিয়ে চিঠি কথা কেনেকে গ'ম পাবোঁ। এতিয়া আমাৰ আমাৰ আগৰ খিনিয়ে কৰিছিলে কাৰণে আমি এতিয়া অকণমান হ'লেও বা আমাৰ ঘৰত চিঠিৰ খাম
অ'। এই এই যে মমতাৰ চিঠি বুলি এটা হেৰি আছে শুনিছানে?
মমতাৰ চিঠি অ' অ'।
অ' কিবা শুনিয়েই কিবা এটা ভাল লাগে ঔ কবিতাটো। শুনিছানে নাই? অহ' কিবা কি জানোঁ কাৰ আছিলে। মোৰো মনত নাই দেই তেনেকে?
পাহৰিয়ে থাকোঁ দেখোন, পঢ়ি পঢ়ো নহয়, সেইকন সময় মনত থাকে। তাৰ পিছত পাহৰি থাকোঁ কথাবোৰ।
ঐ মানে এনেকুৱা ভাল লাগে নহয়। তোমাৰ পঢ়ি মানে কবিতাটো এনেকে কিবা ম'ম এডাল জ্বলাই লৈছিলোঁ এনেকে কিবা আছিলে। পাহৰিলোঁ বাৰু দেই, বিশেষ মনত নাই কিন্তু। অ' নীলখামৰ চিঠি। অ' কি ধুনীয়া লাগে তোমাৰ পঢ়ি থাকিলে যেন তাৰ মাজত তুমি সোমাই গৈ আছা, তেনেকুৱা লাগে সঁচাকে। খুব ভাল লাগে মমতাৰ চিঠিটো পঢ়িও ভাল লাগে দেই মোবাইলটো শুনো কেতিয়াবা
অ' এই নীলাখামৰ চিঠি, কিন্তু এতিয়াও প্ৰতিযোগিতা হয় আকৌ নীলা খামৰ চিঠি মানে তোমাৰ অ' নাম নি নিদিয়াকে এনেকে লিখিব লাগে আৰু মৰমৰ, মৰম মোৰ মৰম ল'বা এনেকে তেনেকুৱাকে, সেইবোৰ এতিয়া এতিয়া এতিয়া তোমাৰ কম্পিটিচন হয় মানে এটা।
উম। হয়, কম্পিটিচন হয় অ'
হয়, অ' হয় অ' আৰু এতিয়া এই বাতৰি কাকতত লিখা হয়। দিয়ে এইবোৰ উম, যি টোৰ মানে আগতে, এনেই এনেকুৱা। এনেকুৱা মানে হেৰি কৰিছিলে এতিয়া সেইটো কম্পিটিচনৰ ৰূপ ললেগে মানে
ললেগে অ', নীলাখামৰ চিঠিটো। হয়', প্ৰায়ে মই হোৱা শুনিছোঁ দেই এই কম্পিটিছন টো
উম' হয়', হয়।
কিন্তু আমাৰ মা হঁতৰ কি কবি উম' আমাৰ মা হঁতৰ দিনবোৰ বোলো সেইবোৰ নিস্বাৰ্থ মৰম মানে মৰম ভাল পোৱা আছিলে। এতিয়াও আছে এতিয়াও নাহে তাৰ ভিতৰত আছে।
উম', কিন্তু তেতিয়াও যে চব ভাল আছিল লে বুলিও নহয় তেতিয়াও কিছুমান তেনেকুৱা আছিলে চাগে অলপ, বেয়া, চবনো ক'ত ভাল থাকিব।
উম
সময়বোৰ সলনি হৈ গৈছে।
উম'
আৰু আ, হাতৰ লিখনি এইয়া নিজে লিখি দিয়ে। তুমি ভাবি চোৱাচোন নিজে লিখি তুমি কাৰোবাক দিয়াটো সমান জানো
মানে হ'ব পাৰে। তেওঁ তোমাক লিখি পেলাই মানে উত্তৰটো দিব। সেই উত্তৰৰ কাৰণে অপেক্ষা কৰি ৰৈ ৰৈ ৰৈ ৰৈ, কিমান দিনৰ মূৰত
হয়', আকৌ চিঠিৰ লগতে তোমাৰ টেলিফোন আগতে টেলিফোন আছিলে টেলিফোনৰ এইপিনে গাঁওখনত কাৰোবাৰ এক ঘৰহে আছিলে। সেই ঘৰ মানুহে টেলিফোন থকা ঘৰ বহুত ধনী হয় আও তেনেকুৱা আছিলে। এতিয়াটো টেলিফোন পাবলে নাইয়ে।
এ, এতিয়াটো নাই।
দেখিবলেও কম হ'ল। নাইয়ে পি চি অ বোৰ খুব কম হ'ল।
কম হ'ল অ' আগতে পি চি অত যাবলগীয়া আছে হৈছিলে। ফোন কৰিবলে। সেই ফোনটো কিবা এটা ভাল লাগে আকৌ দেই।
ভাল লাগে অ' দেখিবলৈও ভাল লাগে।
দেখিবলেও ভাল লাগে কিবা এটা ভাল লাগে মানে
কৰ পঞ্চাশ পইচা, পঁচিছ পইচা সেনেকে বাই এটকা এনেকে কিমান টা দিলেহে কথা পাতিব পাৰি। তাকৌ সেইটো এদায় আকৌ সেই
উম সেইটোৱেই।
সময়বোৰ ইমান দ্ৰুত গতিত পাৰ হৈছে, আমাৰ পৰা আগৰলে বা আৰু কি আহিব।
কি আহিব,
উম ফোননে হ'ল তেতিয়াবা প্ৰত্যয়েকৰ হাতত ফোনৰ বদলি কি আহে ঠিক নাই আও
কি আহে ঠিক নাই তাকে সলনিতো হবই যি দ্ৰুতগতিত মানুহ মানে তোমাৰ চব সলনি হৈছে আৰু এতিয়া
উম
চিঠিৰ পৰা তোমাৰ চিঠি যোৱাৰ পিছতে অকমানি ফোনটো আহিলে তোমাৰ তাৰপিছত তো এতিয়া চবৰে হাতে হাতে ধনী হওক দুখীয়া হওক চবৰেত ডাঙৰ ডাঙৰ ফোনে আহিলে
উম।
তাকেহে, বাকী ঘৰত সকলোৱে ভালেই নহয়?
বাকী ভালে ভালে। তোমালোকৰ ভালে আছে নহয় সকলো?
আছে আছে, আছোঁ আৰু ভাল বেয়ানো কি আৰু তেনেকেই।
উম, ভাল বেয়া থাকিবই আৰু উম। ভাল বেয়া মাজতে চলিব লাগিব আৰু।
চলিব লাগিব অ' সেইটোয়েইটো, কাৰো মানে একেবাৰে ভাল নাথাকে বা কাৰো একেবাৰে বেয়া নাথাকে।
বেয়া নাথাকে অ'। সেইটোৱে আৰু।
মনটোৱে ভাল বুলি ভাবিলে ভাল আৰু, বেয়া বুলি ক'লে বেয়া হ তেনেকুৱা। যিমান বেয়া হৈ থাকিলেও মনটো সদায় স্তৰ স্তৰ হ'ব লাগে মানে।
উম।
মনটো সদায় শক্তিশালী হৈ থাকিব লাগে মানে বেয়া হ'লেও।
বহুত দিনৰ মূৰত ফোন কৰিলা, বহুত মানে বহুত দিনৰ পুৰণি কথাও পাতিলো দেই আজি।
হয় হয়, অ', অ'। ভাল লাগিলে বাৰু এনেই কথা পতাত নপৰেই।
উম।
আজি কথা পাতি পেলাই সেয়া পুৰণি পুৰণি স্মৃতিৰ ৰোমন্থন হ'ল।
ৰুমন্থন হ'ল হয়।
হয় হয়।
বাকী হ'ব দিয়া মোৰো হেৰি মানে এই আলহী আহিছে।
অ' ঠিক আছে হ'ব অ'।
উম, উম।